অ
অহ' শুই আছিল নেকি তই?
নাই নাই উঠিলোঁ।
কেইটা বজাত উঠিলি।
এই মই আঠটামান বজাত আঠটা চাৰে সাতটামান বজাতে উঠিলোঁ।
উম। তোৰ এতিয়াও কি পৰীক্ষা আছে?
এই পাঁচ তাৰিখে এ পি এচি টো আছে আকৌ
অ' অ'
এইবাৰ এ পি এছিত পষ্টেই নাই চল্লিশটাহে।
মাত্ৰ এতিয়াতো ফিল্মচে হ'ব প্ৰথমতে।
ফিল্মছে হ'ব।
আজিকালি ফিল্মছৰ ফৰ্মেটটো কিনো হেৰি মানে আই এ এছ নিচিনা আহে নেকি?
অ' একেই হেৰি তোৰ হেৰিটো আছে আৰু মানে আহ জেনেৰেল মানে ৰিজনিং মেট্ৰেছ এইয়া আই এ চ নিচিনা। এখন পেপাৰ থাকে জেনেৰেল নলেজৰ, এখন পেপাৰ থাকে থাকে ৰিজনীং, মেথছ, ইংলিছৰ
মেথছ চেচ চ'ব ভাল মানে।
অ' সেইখন কোৱালিফাইং ৰিজনিং, মেথছ, ইংলিছখন
অ' অহ'
ওৰ
ইমান গৰম পৰিছোঁ বাপৰে। মানুহ দেখোঁ ওলাই যাবই নোৱাৰিব ক'লে বোপাই। গুৱাহাটীখন একেবাৰে হেৰি হৈ গৈছে উম, সিজি গৈছে মুঠতে। স্কুল বন্ধ নহয় এক তাৰিখৰ পা অহ,
কালি অকমান তে সিফালে বৰষুণ দিছিলে নাই?
অ, দিছিলে ৰাস্তাত পুৰা পানী নহয় জুৰি পাৰেটো আমাৰ পিছফালৰ ৰাস্তাটো পুৰা পানী উঠি গ'ল। তাৰপিছত কাম কৰা জনী আহিবই নোৱাৰিলে ইমানেই পানী। মালিগাওঁ-চালিগাওঁ বহুত পানী হৈছে দেখোন তহঁতক
পানী হৈছে অ, এইবাৰ এই এযাক বৰষুণতে সেইটো কাৰণেতো জাপান-জাপানৰ পি এম অহা হ'লে
গুৱাহাটীত বুঢ়ীয়ে যায় আজ এযাক বৌখুনতে মুঠতে যিমানেই যি নহওক কিয়।
ভাতো খালো ৰাতিপুৱা কালিতো হেৰি এই আমাৰ আগফালে যে কলগছ বিলাক যে আছিলে
অ',
কলডিল এটা আছিলে তাৰপিছত কলডিলটো আনি
অ,
ঘৰলে গ'ল যে।
অ, অকলে খালি নেকি?
অ', অ', তাৰপিছত কা-কালি ৰাতিয়ে বনালো তাৰ- পিছত খালো তাৰপিছত অলপ আছিলে এইবোৰ বেয়া হৈ যাব বুলি মই খালোয়ে।
অ, ফ্ৰিজ নাই নহয় থৈ নিদিয়েই ভাল কলডিল টো খুদাকে বনাই ছনে কিবা দিছ মাংস-চাংস?
নহয় হেৰি আলু, কলদিল।
অ আলু কল সি খোৱোৱাৰকে এটা মাংস দি খাব লাগিছিলে তেতিয়া বেছি টেষ্টি লাগিলে
মাংস দি মানে তো কালি কলডিলটো খোৱা নাই অলপ ফুলটো যে এইটো যে অঁতৰাই লয় যে সেইটো সেইটো আলুৰ লগত খালো তাৰপিছত কলডিলটো থৈয়ে দিয়া আছে যে এইটো খাম আজি।
অঁ, সেইটো তই হেৰি লগত খাবি মাংসৰ লগত খাবি। চিকেনৰ লগত চিকেনৰ লগত। খালে হে টেষ্টটো বহুত হয়।
অঁ, অঁ তেনেকে বাকী ভিনদৌহত কি ঘৰতে আছে নেকি?
ভিনদেউ অফিচলৈ যায়হে এতিয়া এই ছোৱালী মানে সেই ক্লাছ থাকে যে।
অঁ কিহ
ডানসৰ ডানসৰ চবৰে পৰা ছোৱালী আনি। স্কুলতে সিহত স্কুলতে উম ৰাতিপুৱা নটা পৰা থাকে। এই চাৰি তাৰিখৰলৈকে।
কি শিকাবা কি ডান্স শিকাবা?
হিপ হপ শিকাইছেহে প্ৰথম দিনাখন শিকালে হিপ হপ।
উম।
তাৰপিছতে সিকালে হেৰি। অ কি শিকানা তাৰ পিছত এই হিন্দী কাক বলিউদৰ শিকান এটা। তাৰপিছত আজি কি শিকাই দুদিন গৈছে হে। আজি তিনদিন। বেছি দিন নহয়। এই দুদিন তিনিদিনে স চাৰি তাৰিখেকে ছদিন নিহ'ব নেকি? এই ছদিনীয়ে শিকাই তাকপিছত এৰি দিলোঁ আও। তাৰপিছত সেই আৰ্ট এণ্ড ক্ৰাফটৰ এটাটো‌ দি থৈছোঁ নহয় তাইক।
হা হা কি এৰা
মাটিয়ে মাটিয়ে বস্তু বনাবলে।
অঁ অঁ ক্লে ক্লে ক্লে অঁ সেইটো ক'ত?
মানে সেইটো ইয়াত চনেত।
সেইটোও হৈ আছে নেকি ক্লাছ?
কাট হৈছে অঁ কালি দেউবা চৌকা এখন বনালে।
কি মুখা এখন? অ', কি'হৰ মুখা বনালে?
গণেশৰ মুখা এখন বনালে, তাৰপিছতে আৰু অ', নিজে বনাইছে, শিকাই দিছে।
বাহ! গণেশৰ মুখা, আকৌ ৰং চংবোৰ ক' কৰি দিবনে নাই এতিয়া ক
ৰং কৰিবলে হাক দিছে। ৰং কৰিবলে শিকোৱা নাই, অকল হেৰিয়ে শিকাইছে।
অ', অ', অ', অ', দিবিচোন ফটো, ফটো ফটো দিবিচোন। ফটো, ফটো দিবিচোন।
তা হাঁহ দুটা বনালে, অ', ফটো দিম। তাৰপিছত হাঁহ দুটা বনালে। হাঁহ দুটা হ'ল তাৰপিছতে আৰু কি বনালে, সেই ধূপ, ধূপ, ধূপ থোৱা হেৰি এটা।
ধূপদানি?
ধূপদানি অ'। ধূপদানি এটা আৰু এনেই বাতি এটা আৰু হেৰি এখন, ক'ভাৰ এটা।
বাহ, বুঢ়ীয়ে তাই, আৰু তাই এইখিনি কাম কৰি ভাল পায় এইখিনি।
অ'
ভা ভাল পালে অ', উম।
কৰি পেলাই ভাল পাইছে যে সেইকাৰণে একো প্ৰব্লেম হোৱা নাই আৰু।
অ', কালি, কালি মাছ পালোঁ নহয় দুটা।
ক'ত পালি?
খালত।
তহঁতৰ চোতালত পানী হ'লেই নেকি আকৌ?
পানী হ'ব নালাগে নহয় আমাৰ চোতালত মাছ পাবলৈ, জঁপিয়াই-জঁপিয়াই আহি যায়।
হেই
অ', আমি দেখোন তাতে কিমান মাছ ধৰোঁ, কাৱৈ মাছ, ডাঙৰ-ডাঙৰ কাৱৈ।
বাহ! পুখুৰীটোৰ পৰা ওলাই আহে নে কিনো? হুঁ
এইটো মানে এই হেৰি এটা আছে যে, এনেকুৱা দলনি নিচিনা জেগা অকন আছে যে।
অ', অ'।
সেই সেইখিনি জেগাৰ পৰা জঁপিয়াই জঁপিয়াই উঠি আহে, বৰষুণ-চৰষুণ দিলে।
অ', ভালেই হৈছে, তো
একদম ফুল লোকেল কাৱৈ আৰু।
অ', ডাঙৰ কাৱৈ মানে?
ডাঙৰ কাৱৈ, ডাঙৰ।
উম, বেলেগ মাছ ওলাই নে নোলাই?
এবাৰ কেলেই শ'ল মাছ এডাল পোৱা নাছিলো জানো?
অ', ফটো দিছিল নহয় ডাঙৰ শ'ল মাছটো পাই ফটো দিছিলি তই।
আধা কেজিৰ ওপৰত হ'ব সেইটো, বাকী, বাকী বেলেগ গাঁওত নোলায় আকৌ কাৱৈ ওলাই গোটেই কাৱৈবিলাকহে জঁপিয়াই, জঁপিয়াই গুচি আহে।
অ' এই কাৱৈ মাছটো ওপৰতে থাকে যে, সেইকাৰণে অ', কাছ এটাও পাইছিলি দেখোন এবাৰ।
অ' কাছ এটা নহয়, কাছ তিনিবাৰ পাইছো।
অ', খোৱাটো নাই কাছ তহঁতি?
এই মানুহ এটাক দি দিওঁ, এইটো ফৰেষ্টৰ মানুহ এটা থাকে।
অ'।
এই কা কাৱৈ মানে তোৰ এবাৰ, এবাৰ এই মই ঘৰত আছিলো, এই অনিৰ্বাণ দা আৰু এই যুগল আছিলে
উম।
সো কেইটা মাছ পালে জানানাই একত্ৰিশটা
বাপৰে
চোতালত জঁপিয়াই থকা একত্ৰিশটা কাৱৈ মাছ
ৰাম ৰাম ইমান পাইছে
অ' সৰু সৰু নহয় ডাঙৰ ডাঙৰ কাৱৈ
অ' বা
হম তাৰ পিছত ওচৰৰ মানুহ এজন আছিলে সেইজনকো দি দিলে অলপ ইহঁতে আকৌ বাচিব চাচিব নাজানে মই নাছিলোঁ মই ঘৰত আছিলোঁ তাৰপিছত সিহঁত
কাইৰ মাছটোৱে ন এই নৰসিংহ চৰসিংহৰ লগতে খাবলৈ বেছি ভাল লাগে
অ',
ভেদাইলতা এনেকে মিক্স কৰি পেলাই কাৱৈ মাছ বনালে কি পেলালি
এই বটলটো হৈ গৈছে
ভাগিল ন
নাই ভগা
উম
এই কোঁলা বটলটো
অ', তোৰ ৰুমত গৰম এতিয়া?
গৰম পৰে, ৰাতি ঠাণ্ডা, দিনত গৰম। দৰ্জা চৰ্জা খুলি থওঁ নহয়। ব-বতাহটো অকন মাৰি আছে ইয়াত।
চাইডৰ ৰুমত এতিয়া কোনোবা আছে নে নাই?
আছে।
অ'।
উম, এ অ', দুটা আছে এতিয়া।
অ', অ'। , তই এতিয়া ঘৰলে কি তাৰিখে যাবি?
ঘৰলে মই, ছয় তাৰিখ মানে যাম নেকি। ঘৰলে যাম মানে তোৰ হেৰি আমি, এই চয়ন দাহঁতৰ এজন মানে ল'ৰা এটা ঢুকাইছিলে তাত
অ'।
লৰাটো, এই ছয়ন দাহঁতৰ কিবা ভাইয়েকেনে কিবা হয়। তাৰ স্মৃতিত মানে তাত কৰ্মশালা এখন পাতিব। পাঁচ তাৰিখৰ পৰা, তাৰপিছত চয়ন দাই মানে সেই লাষ্ট ফালে অলপ কিবা নাটক আলেক্ষ টাইপৰ কিবা কৰিব আৰু।
উম, উম, উম।
তেতিয়া সেই দুদিনমান, দুদিন-তিনদিনমানৰ কাৰণে মোকে, চুকনকে সি মাতিছিলে।
আহ,
জানো, এঘাৰ-বাৰ তাৰিখ মানে তালৈ যাওঁগৈ নেকি। তালে যাম মানে তোৰ ইয়া ই চুকন আকৌ এই এম এছ ডব্লিউ দিছিলে যে হেৰিত। ডিব্ৰুগড় ইউনিভাৰ্চিটি, সেইটো সেইটো এইটো হেৰি একজাম টো ক্লিয়াৰ কৰিলে সেইটো এণ্ট্ৰেন্সটো।
আহ।
তাৰপিছত তাৰ চৈধ্য তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিবা হেৰি আছে, গ্ৰুপ ডিছকাশচন আৰু ইণ্টাৰভিউ।
অ'হ।
ইয়াৰ যদি তাতে ই ওচৰতে অ' তিন ছয়নাহতক।
অ' আহ, আহ।
তালে গৈ যদি হয়, তেতিয়া সেইফালৰ পৰা তেনেকে গুচি আহিম মানে।
আহ, মিলাই লবি আৰু তেতিয়া। উম! অ' চুকনে এণ্ট্ৰেন্স ক্লিয়াৰ কৰিলো বুলি কোৱাই নাই দেখোন মোক।
এই আজিহে জানো, মোক দে মই দেউদামনিলে ফোন কৰোংতে দেউদামানিয়ে কৈছিলে। উম। ফোন এটা কৰি সুধিবিচোন? ই এম এছ ডব্লিউ দিছিলে।
উম উম উম, তাকে সুধিব লাগিব।
ঠিকে আছে বাও, বাকী ভাত-পানী খালি নেকি?
ভাত নাই বনাম হে বনোৱাই নাই। হেৰিয়ে বনাম, মাছ বনাম আজি।
অ' তই সেইদিনা যে ইফালে যে আহিছিলি। এই জেগাটো কি জেগা বুলি কয়
এ আৰ জি বি ফাৰ্ম
ক'ত আছে নো সেইখন
সেইখন মিৰ্জা ফালে আছে
এ য়াই জি
বৰমতিয়া বাইহাট বুলি কয়
তাত কি নিজে নিজে কি কি ফাৰ্ম মানে তাত
ই ফাৰ্ম বুলি মানে নামটো আৰু ৰিজৰ্টে হয় আৰু কাইণ্ড
অ অ
ধুনীয়া জেগাতো বহুত ডাঙৰ আহল বাহল গছ এগাল মান আছে সেই গছ বিলাকৰ মাজে মাজে ৰেষ্টুৰেণ্ট টাইপ বহুৱাই দিছে মানে
অহ
তাৰপিছত টো ছুইমিং পুল আছে থকা মানে ৰুম আছে
অহ দেখিবলে ধুনীয়া টো ফটোবিলাক
বোকা খেল যে বোকা এ যে খেলে যে
অহ
বোকা খেলা পুখুৰী এটাও আছে
অ বোকা খেলিবলৈও আছেনে
খেলিবলেও পুখুৰী এটা দি থৈছে
বাহ বঢ়িয়া
ভালেই লাগিলে জেগাটো গৈ পেলাই আমাৰ
অহ অ অ
বেয়া নহয় ভাল জেগা মানে ফুৰিবলে যাব পাৰি ধৰি ল ক'বাত ধৰি ল ফুৰিবলে যাবলে মন গ'লে তেনেকুৱা তাতে যাব পাৰি আও উম নতুনকেহে বনাইছে আহল বহল জেগা মানে বহুত
চল এইখন অলপ চলিব চাগে কাৰণ হেৰি নহয় গুৱাহাটীৰ ওচৰতে তেনেকুৱা ফেচেলেতি
তাতে হৰিণা চৰিণা এনেই মূৰ্ত্তিকে সাজি থৈছে, কিন্তু মানে ফলচ টাইপ মানে বস্তু বস্তুটো মানে এনেকে হেৰিয়া বনাইছে আৰু মুঠতে আৰু। ভাগে ভাগে মানে তাৰপিছতে আকৌ একদম মাজতেতো অশ অসমৰ মেপখন আকি এনেকুৱা মূৰ্তি টাইপ এটা বনাই থৈছে, তাৰপা আগলৈ গৈ তোৰ চুইমিং পুলটো থকা ৰুম ধেৰ আছে আকৌ প্ৰথমতে মিনি বাৰ এখনো আছে।
অ' বা মানে ডাঙৰ এৰিয়াত
বেলেগ সিহঁতৰ, বহুত ডাঙৰ এৰিয়াটো বহুত ডাঙৰ। ভালেই লাগি নামটো ফাৰ্ম দিছে। কিন্তু মানে খেতি বাতি শস্য কৰা এইবিলাক নাই।